কি কৰিছাঁ?
এই এনে বাহিৰত ওলাই আহিছিলোঁ, তুমি?
অ' হয় নেকি মই এই ঘৰৰ কাম কৰি আছোঁ, ভাত চাত খালানে?
অ' ভাত খালোঁ তুমি খালানে?
অ' মই-মই এতিয়া বনাই আছোঁ দিনৰ কাৰণে।
হয় নেকি কি বনাই আছাঁ?
মই এই তোমাৰ ৰঙালাও আৰু আলুৰ চবজি বনাম।
অ' ৰঙালাও আলুৰ চবজি বনাই আছাঁ।
উম-উম হয় সেইটো বনাই আছোঁ ভাল লাগে খাই কিনে।
অ' ভাত খাই ভালটো লাগে ৰঙালাওৰ আৰু তাৰপিছত তোমাৰ বেলেগ কি কি বনাই আছাঁ?
বেলেগ আৰু কি দালি বনাম আৰু তোমাৰ ৰঙালাওৰ এইটো বনাম আৰু ভাবি আছোঁ। অলপ এই কি কয় অলপ পকৰি বনাম বুলি ভাবি আছোঁ।
পকৰি অ' পকৰিও বনাব পাৰিবা, ভালেই হয় টেষ্টটো।
উম-উম তোমাৰ পকৰিটো এনে খাবলৈ এনে বনাম আৰু।
অ' হ হয় নেকি। পক এনে ভালে লাগে পকৰিও তোমাৰ গৰমত পকৰি বনাবা নেকি?
অ' অলপ এনে বনাওঁ আৰু।
অ'-অ'-অ'
ভাল লাগে কেতিয়াবা ভাতৰ লগত এনে বনাই কিনে।
হয় নেকি? অ মোকো ভাল লাগে তোমাৰ পকৰী আৰু তাৰপিছত তোমাৰ বেলেগ-বেলেগ কি-কি এনে ঘৰত ট্ৰাই কৰা?
ঘৰতো মই তোমাৰ কেতিয়াবা দালি আৰু চাউল দি কিনাও পকৰী বনাও।
দালি আৰু চাউল দিকে পকৰি বনোৱা।
উম উম তুমি বনাইছানে এনেকুৱা?
অ দাউ দালি আৰু চাউল দিকে পকী বনোৱা নাই হে। বেচনৰ পকৰি খাই পাইছো মই।
অ সেনেকুৱাও বনাই চাবাচোন বৰ টেষ্টি লাগে চোন। আৰু তোমাৰ এইটো কচু পাত পাতৰ লগত দিবা বহুত ভাল লাগে কচু পাতৰ লগত অলপ এইটো কৰি কিনা বেচন লগাই কিনেও বনাব পাৰা, সেনেকুৱা বহুত ভাল লাগে। উম উম কচু পাতৰ অহ
হয় নেকি?
ফ্ৰাই কৰিব লাগে, নহলে তোমাৰ এই ছজনাৰ পাতৰ লগতো কৰে কৰিব পাৰা ন। হলে তোমাৰ এ মইতো কেতিয়াবা কেতিয়াবা তোমাৰ এই যে ৰঙালাওৰ ফুল যে থাকে সেইটোৰো বনাও ৰঙালাওৰ পাত টৰো বনাওঁ।
ৰঙালাও ফুলটোৰ বিৰাট ভাল লাগে এইটো তোমাৰ বনাই ন। অ মই খাইছিলো আগত ধেৰ খাইছিলো।
অ কোনে বনাইছিলে, তুমি বনাইছিলা নে মায়ে বনাইছিলে?
মা বনাইছিলে আগত এইটো ৰঙালাওৰ ফুলৰ বনাইছিলে, কচুৰ ফুলৰ বনাইছিলে, ইমান ভাল লাগিছিলে। কচুৰ ফুলৰ খাইছানে?
কচুৰ ফুলতটো নাই নাই নাই খোৱা কচুৰ ফুল ফুলটো আমি খোৱাই নাই কেতিয়াও মানে কেনেকুৱা থাকে এইটো কচুৰ ফুল?
একদম টেষ্টি লাগে বিৰাট টেষ্টি লাগে কচুৰ ফিলটো।
হয় কচুৰ ফুলটো অলপ তিতা থাকে নেকি?
নাই একদম নৰ্মেল আৰু টেষ্টি থাকে।
হয় এনেও চবজি খাই ন মানুহে।
অ কচুৰ ফুলতটো তোমাৰ কচুৰ চিগি বেছি ধুনীয়া লাগে।
হয় নেকি? অ। অ সেইটো অ সেইটো মই খোৱা নাই। মই তোমাৰ ঢেকীয়া খাইছো। ঢেকীয়া ঢেকীয়া খাইচা নে তুমি?
ঢেকীয়া অ খাইছো ঢেকীয়া এইটো ম হয়।
কণীৰ লগতো ভাল লাগে কেতিয়াবা।
পনীৰ লগটো বিৰাট ভাল লাগে।
উ কণী দি কিনা পুতৌই ফ্ৰাই কৰিব বহুত টেষ্টি লাগে কিন্তু।
অ খাও ঢেকীয়া খাওঁ যেতিয়া লকডাউন হ'ল নহয় তেতিয়াৰ পৰা মানে এইটো জংগলি শাক পাচলি খাবলৈ শিকিছো মই।
উম উম আমিও সেনেকুৱাই লকডাউনৰ সময়ত ইমান মানে জংলী শাক পাচলি খাবলৈ শিকিলো তোমাৰ লকডাউনটো কেনে কা হৈছিল ন বজাৰ চজাৰ যাব নোৱাৰিছ-
অলপ ফূৰ্তিও লাগিছিলে ফূৰ্তিও লাগিছিলে লগ- স্কুল চিস্কুল বন্ধ তাৰ পিছত এ আমাৰতো ডিগ্ৰীৰ আ কয় হায়াৰছেকেণ্ডাৰী একজামেই হোৱা নাই লকডাউনৰ কাৰণে।
হয় নেকি? আমাৰো অনলাইন ক্লাছ হৈছিলে মই তেতিয়া মানে মেট্ৰিক দি আছিলো। তোমাৰ এই মেট্ৰিকৰ একজামো হোৱা নাই আমাৰ টাইমতো। তোমাৰ তেতিয়া কি হল অ মেট্ৰিকৰ একজামো হোৱা নাই আৰু সে কি কয় এ এনে আৰু অনলাইন ক্লাছো হৈ আছ- হৈছিল তেতিয়াই মই মোবাইলো কিনিছিলো এটা। মানে আগতে মোৰ হাতত মোবাইল নাছিল। এটা আগতে চেমচাং কিনিছিলো। সেইটো বহুত আৰ তোমালোকৰ এই তাতে মানে মানে কিছুমান মানুহে কোৱাৰেণ্টাইন কৰিছিলে নে?
উম উম কৰিছিলে আমাৰ তাতে কোৱাৰেণ্টাইন বাহিৰৰ পৰা অহা মানুহ।
অ হয় নেকি আমাৰো মানে এয়াতে আছিল আৰু এজনী আইতা। শেষ হৈছিল আৰু কৰোণা মানে ধৰা পৰিছিল। মানে জ্বৰ, চৰ মানে সে তেতিয়া তেতিয়াৰ দিনত তোমাৰ কেনেকুৱা আছিল মানে জ্বৰ চৰ্দি হ'লেও মানে কৰোণা মানে ধৰা পায় যায় ন। ন সেইকাৰণে ভয় লাগিছিল বহুতে। আৰু তোমাৰ মানে আমাৰ মানে এনেকুৱা আছিল তোমাৰ মানে কৰ কৰোণাৰ টাইমত মানে কেনেকুৱা কেনেকুৱা জংঘলি বস্তুবোৰ খাইছিলো ন আমি।
উম নক'বা ভালে লাগিছি ছিল কিন্তু ফূৰ্তিও লাগিছিল, মাছ মাৰিব গৈছিলো, উম। এছ বি লাইনত কি কৰিছিল?
অ এছ বি লাইনৰ ফালে মানে আমি গৈছিলো তাতে। তোমাৰ এ ত সেইফালে মানে বহুতে জংঘল আছে পাহাৰৰ ফালে। সেইফালে যাই কিনা ঢেকীয়া-চেকীয়া আৰু তোমাৰ যে কচু আৰু বহুত কিবা-কিবি খা মানে জংলী বস্তুবোৰ আনি কিনে খাইছিল। আৰু বাঁহ গাজা আৰু কিবা-কিবি জংগলী বস্তু বহুত এনেকুৱা খাইছিলো।
হয় নেকি? উম আমাৰ টো বাৰু তেনে মাছে মাছ মাৰিব গৈছিলো। মাছ মাৰিকে আহিকে আমি উম মাছ জংগলী মাছ খাইছিলো, কেকৰা ধৰিছিলো। বিৰাট ভাল লাগিছিলে। স্কুল, কলেজটো বন্ধ আছিলে।
উম তাকে। কৰবাত ওলাবও নোৱাৰিছিলো বাহিৰত যেনেকা ৰাস্তা ফালে।
উম।
সেইকাৰণেটো উম ভাল। মানে সেই সেইদিনাটো মানে হে মানে তেতিয়াৰ দিনটো মনত কৰিলে মানে কেনেকুৱা লাগে ন? কেনেকুৱা আমি এমাহলৈকে কেনেকুৱা এইটো ক'ভিড নাইণ্টিনৰ কাৰণে মানে এইটো
এমাহো নহয় এবছৰে নেকি?
অ এবছৰে হৈ ছিল আৰু তোমাৰ তো। বহুত এনেকুৱা মানে বছৰৰ পৰা হয়ে আছিল আৰু।
অ লা কম কমকে হৈছিলে। আগত স্কুল, কলেজ বন্ধ দিল তাৰপিছত অ কাম মানে লাহে লাহে মানে কম কম কৰিকে একেবাৰে ৰাছ তাত মানুহ ওলাবই দিয়া নাছিলে আৰু মাস্কটো মাইন্দেতেৰি আছিল। ভেকচিন লৈছো। মাস্কটো মেনডেতেৰী আছিলে। মাস্ক মাস্ক মাস্ক নিপিন্ধিলে যি পুলিচে কোবাইছিলে মানুহক। বিডিঅ'ত ই বাহ এই তেতিয়াৰ পৰা ছ'চিয়েল মিডিয়াও মানে বেছি মানুহে চোৱা অ ব্যৱহাৰ কৰিব লগা
অ, অ বহুতে কৰিব, উম তেতিয়াৰ পৰা বেছি বাঢ়িছে। বহুত মানুহৰ কাম-চাম নাছিল, ঘৰতে আছিল যে সেইকাৰণে।
গোটেই ছ'চিয়েল মিডিয়াৰ পৰা আৰ্নিঙো কৰিব ধৰিছে তেতিয়া।
অ আৰু তেতিয়াৰ পৰা তোমাৰ ৰিচাৰ্জো বাঢ়ি গৈছিল।
উম ৰিচাৰ্জটো বাঢ়ি বুলি আগতে তোমাৰ আ ও আ ৱান ওৱান ফিফটি আছিলে।
অ ৰিচাৰ্জ
টু হাণ্ড্ৰেড হ'ল, টু নাইণ্টিন ওৱান নাইণ্টি নাইন হ'ল। তাৰপিছত এ তাও ডাইৰেক্ট এতিয়া টু টু ফৰ্টি নাইন হৈছে অলপ দিনৰ।
উ এতিয়াতো থ্ৰী ফৰ্টি নাইন হৈছে মইটো, থ্ৰী ফৰ্টি নাইনৰে ভৰাও ৰিচাৰ্জ।
অ অ থ্ৰী ফৰ্টি হৈছে ব আগতে, থ্ৰী ফৰ্টি নাইনৰ ভৰালে মানে তিনি চাৰি মাহৰ কাৰণে হৈছিলে।
উম তাকে আৰু তোমাৰ মানে, এনেকুৱা হৈছিল যে বাহিৰৰ পৰা বাহিৰৰ বস্তু মানে কিনিব পৰাই নাছিলো আমি যেনেকা মুৰ্গী, চুৰ্গী ঘৰৰে খাইছিলো।
অ অ।
মানে তেতিয়া টাইমতো তোমাৰ এই সেইবোৰ খাব লাগে ন উ জংগলীৰ শাক পাচ, পাচলি খাব লাগে আৰু যেনেকা মুৰ্গী চৰ্গী মাংস সেইবোৰ খাব লাগে অৰ্থাৎ চৰ্দি চৰ্দি হৈ চুজে যে গৰম গৰম জোল চোল খাব দিছিলে আৰু সনেকুৱা ঘৰত সেই পুৰা ৰাচন চাচন উঠাই থৈছিলো আমি।
আ বেছিভাগে তো জ জ্বৰ চ্বৰ আহিলে মানে ডক্টৰ তাতে যাবই বাদ দি দিছে কিয়। হিদুত কৰোণা বুলি।
চেক কৰিছিল যে এটা পাইপটো সোমাই কিনে নাকৰ পৰা।
উম উম কৰোণা বুলি মানে কৰোণা বুলি মানে মাৰিয়ে দিছে। আছিলে এনেকুৱা হৈছিলে।
বহুত মানুহতো মৰি আছিল উম।
উম বেমাৰ বুলি মানে কৰোণা বুলি জ্বৰ আহিলেও কৰোণা। কিবা হ'লেও কৰোনা তাৰপিছত তোক ওলাবই বাদ দিছাম। মানুহে বেমাৰ থাকিলে বেমাৰত মানে মেডিচিন ঘৰতে আনি খাইছিলে।
উম আৰু যেতিয়াৰ পৰা মানে এইটো ভেকচিন লৈছো ন আমি, তেতিয়া বাৰ এলাৰ্জি হৈছে আৰু এলাৰ্জি ধৰিছে আৰু বহুত কিবা কিবি চৰ্দি লাগি যায় পটকে চৰ্দি লাগি যায় আজিকালি।
হয় উম এতিয়া কি কৰিব।
বহুত মানুহ মানে মৰিল আৰু হাতী হৈ কিনেও মৰিছে তোমাৰ এই যে আহ চো এই যে আছিল না এটা। তোমাৰ বিগ বছত আছিলে যে। কি নাম আছিল।
অ অ সুদ্বপ নে সুদীপ কিবা আছিলে।
হিও এনেকোৱা মৰে সিদ্ধাৰ্থ অ সিদ্ধাৰ্থ শৰ্মা উম, উম সিদ্ধাৰ্থ চুকলা নে কি অ সেই,
সিদ্ধাৰ্থ শুক্লা বুলি আছিলে বিগ বাছৰ, তাৰ হাততে হৈ গৈছে সুশান্ত সিং চুচাইদ কৰিছে বিৰা ভাল বেয়া লাগে শুনিলে। লকডাউনৰ পিছত বেয়া বেয়া খবৰ পালো।
মানুহ এনেকা মৰিছিলে তোমাৰ এক্টৰ বোৰো মৰিছিলে ন আৰু বহুত মানুহ। হাজাৰ হাজাৰ মানুহ আৰু তোমাৰ বহুত দেৰি পাছতে তোমাৰ ভেকচিন ওলালে ন। আগতেতো বহুত মানুহ মৰিছিলে আগতে ওলালে হয়তো তোমাৰ বহুত মানুহ বাচিলেই হয় কিন্তু। ন উম, আৰু মাজতো সেইটোও শুনা পাইছে ছিলো যে যোনে মানে ভেকচিন লয় সিহতে আৰু মৰি আছে বুলি সনেুৱা শুনা পাইছো। ভয় খুৱাই দিছিলে যে।
সেইটো নহয়।
আমিতো ভয়তে কলেজতে লৈছিলো ভেকচিন মানে। এ ন নলো বুলি ভাবিছিলো কিন্তু আমাৰ কলেজত কম্পালচ মানে কৰি দিছিলো যে সেই কাৰণে লৈছিলো তুমি কেবাৰ ললা।
দুবাৰ লৈছো মই।
দুবাৰ ললা ন, মইয়ো দুবাৰে ললো। সেইটোয়ে আৰু ভয় লাগি যায় ন।
অ
সেৱে টাইমটো কেনেকুৱা আছিলে আমি সদায় মাক্স পিন্ধিছিলো আৰু মাক্স পিন্ধি কিনে আৰু জ্বৰ জ্বৰ লাগি যায় কিন্তু।
আৰু এতিয়া কি কিছুমান মাস্ক পিন্ধি থকা মানুহক দেখা পালে মানে তে কোৰোণা মনত পৰে হয় নে। অহ,
এতিয়া ধৰা বাহিৰৰ ফালে বহুত এনেকুৱা বেমাৰ আছে মানে। আৰু আমাৰ ইয়াতে আছে না ছিল ন এনেকুৱা তোমাৰ বাহিৰৰ পৰা মানুহ বিলাক আহি কিনে এনেকুৱাও কৰি দিছে তোমাৰ। আমাৰ ইয়াতে নাছিল সেনেকুৱা তোমাৰ বাহিৰৰ ফালে হৈ আছিল বেছিকে। তেতিয়া লাহে - লাহে আমাৰ ইয়াতেও হোৱা ষ্টাৰ্ট হৈ গ'ল।
চাইনাৰ পৰা আহিছিল নেকি বেমাৰটো?
উম-উম চাইনাৰ পৰাই আহিছিল তোমাৰ। চাইনাতে মানে কিবা এই এক্সপৰিমেন্ট নে কিবা কৰিছিলে যে সেটো বেমাৰটো তেতিয়া এইটো হৈ গ'ল সেইকাণে। বহুত ভয় লাগে এতিয়াও ভাবিলে কিন্তু ন।
অ, হয় ঠিকেই ক'লা।
উ, মানে এইটো দিনটো মনত থাকিব আৰু।
উম, মনতো থাকি
উম, তাকে ঠিক আছে দিয়া হা ৰাখো মই।
অ, দিয়া ঠিক আছে দিয়া।
উম
ধন্যবাদ।